হেল্ল' হয় কওকচোন। হয় কওকচোন অ', ভাল আপোনাৰ।
হয় আপোনাৰ বেকগ্ৰাউণ্ডৰ পৰা বহুত ছাউণ্ড আহি আছে আপুনি কিবা কৰি আছে নেকি?
নাই নাই, একো কৰা নাই, তেনেকে আমাৰ মানে বৰষুণ দি আছিল যে সেই কাৰণে।
হয় হয়।
হয়, কওকচোন, হয়, হয়, ভাল ভাল। বাকী এ আপোনালোকৰ বৰষুণ পৰিছে নাই? আপোনালোকৰ পিনে?
পৰিছিলে পৰিছিলে, অলপ আগত বৰষুণ আহিছিলে।
হয়, হয়, হয়, বাকী যি নহওক বা বৰ গৰমো যি পৰিছে, সেইকাৰণে বৰষুণ দি
হয়, হয়, বৰষুণতটো দিয়াৰ কাৰণে মানে অকমান যেন মানে গৰমতোতো কমা নাই, তথাপিও অলপ হলেও মানে অকন সতেজ সতেজ লাগিছে শৰীৰ
হয়, হয়, হয়, হয়, গতিকে বহুত ভাল হৈছে ন', আৰু শৰীৰ সতেজ থাকিলেহে ধৰক আমাৰ ধৰক আমি চলি চলিবলৈ কৰিবলৈ পাৰি থাকিম নহয় জানো। হয়, বাকী আমি শৰীৰ মানে শৰীৰটো সতেজ ৰাখিব হলে, আমাৰ ফল মূলতটো আমি বেছি খাব লাগিব।
লাগিব।
হয়, ফলৰ জুচ তুচ তেনেকে বনাই ঘৰতে
যিমান পাৰো আমি শৰীৰতটো সতেজ কৰি ৰাখিব লাগে। গৰমত আৰু গা ইমানকে ধু বও নালাগে, কাৰণ মানে আপোনাৰ বেমাৰ চেমাৰ হোৱাৰ সম্ভাৱনা বাঢ়ি যায় দিয়কচোন।
হয়, সেইটোৱে আৰু।
এয়াই, মানে এতিয়া আপুনি বেছিকে গা চা ধুব, আপোনাৰ বেমাৰ বেমাৰ হ'ব, আকৌ আপুনি ডক যাব লাগিব, আকৌ সেয়া খৰচা আছেই, আৰু এতিয়া মানে আপোনাৰ খৰচা চা যিমানেই বেছি হ'ব, বৰ্তমান জীৱনত চলিবলৈ সিমানেই দিগদাৰ
হয় হয়, টকা পইচা বহুত কম মানে হয়।
বহুত বাহিছে।
হয়, হয়, হয়। বৰ্তমান মানে আপোনাৰ গৰমটো যিহে পৰিছে নহয় জানো, হেল্ল'। হেল্ল'। হেল্ল, ' আপুনি শুনি আছেনে বাৰু? হেল্ল'। হেল্ল'। নেটৱৰ্কে নাই।
টকা পইচাৰ বহুত দৰকাৰ বৰ্তমান সময়ত। আৰু তথাপিও টকা পইচাৰ জীৱনটো মই শুনি আছো, আপুনি শুনিছেনে? হেল্ল', হেল্ল, ' হেল্ল'। হেল্ল'।